হেল্ল'
এই দাদা নমস্কাৰ
নমস্কাৰ
কি কৰিছে?
মই বানপানী ৰিলিফ কেম্প এটাত আহিছো।
আপুনি বানপানী ৰিলিফো কৰে নেকি?
অ আমাৰ এই এই সংগঠন এটা আছে তাৰে আমি কৰি আছো আক।
মানে সংগঠন ভিত্তিক আপোনালোকে কাম কৰে নহয় জানো
হয় অ তোমাক মই এদিন জনাইছিলো
দকে জনাইছো নাই নাই পাহৰা নাই বাৰ মনত আছে। তাৰপিছত কাম কাজ বোৰ ঠিকেই চলি আছে ন?
কাম কাজ ঠিকে চলি আছে কিন্তু আমাৰ অলপ মানুহ কমি আছো। সংগঠনটোত মানুহ অলপ লাগিছিলে
হয় হয়
মানে কি হয় এতিয়া বানপানী হোৱা এলেকাবোৰ যথেষ্ট- চব ডাঙৰ হয় কেইজনমান মানুহে মানে গোটেই এয়াটো কভাৰ কৰাত অলপ অসুবিধা হয়। গতিকে মানুহ অলপ সৰহকে লাগে।
হয় হয় এইবোৰ কামত মানুহ বেছিকে প্ৰয়োজন হয় বাৰু মই কথাটো জানো।
সকলো মানুহ বিজিয়ে থাকে এনেকে সময় উলিয়াবলে নোৱাৰে চবেই।
হয়
অ আমিও বাৰু বিজি থাকো। কিন্তু আমি তাৰ মাজতে সময় উলিয়াও আৰু কোনোবা সপ্তাহটোত এদিন বা দুদিন
হয় হয় হয় দাদা আপুনি এটা কাম কৰিব নহ'লে আহ মই বাৰু ফ্ৰী নথা- থাকোঁ কিন্তু যেতিয়া মই আজৰি থাকোঁ মোলে কল কৰিব যদি মই আজৰি থাকোঁ আপোনালোকৰ লগত সহায় কৰিম।
হয় হয় ঠিক আছে মই-
আৰু লগতে মোৰ যিসকল মানুহ আছে মই সেই মানুহখিনিৰ লগতো কথা পাতিম।
উম
গতিকে কেতিয়াবা আপুনি মানে যোৱাৰ আগতে কৰবালৈ যদি কিবা সহায় প্ৰয়োজন হয় তেতিয়া খবৰ কৰিব নিশ্চয় আমি যাম।
ঠিক আছে ঠিক আছে আমি পৰহিলৈ আৰু এটা প্ৰগ্ৰেম আছে আমাৰ। তুমি পাৰিবা নেকি যাব-
হয় পৰহিলে পাৰিম মানে মই আজিৰ পৰা এইটো সপ্তাহ আৰু মই থাকিম ঘৰতে গতিকে আপুনি কন্টেক্ট কৰিব যেতিয়া যাব লগা হয়
অ পৰহিলে মানে অলপ প্ৰগ্ৰেমটো অকণমান দূৰত।
হয়
এলেকাটো অলপ ডাঙৰেই তুমি লগত পাৰিলা আৰু দুই এ- জনক লৈ আনিবাহে
ঠিক আছে বাৰু মই মোৰ লগৰ যিখিনি আছে বা এনেকোৱা কামৰ বাবে যিখিনি আগ্ৰহী মানে আজিকালি প্ৰজন্মই এনেকোৱা কিছুমান কাম কৰি ভাল পায়তো
হয় অ
মানে সমাজৰ উন্নয়নমূলক কামখিনি কৰি পেলাই ভাল পায় বেলেগৰ ওপৰত ডিপেণ্ড কৰি পেলাই সিহতে চব কথা এৰি নিদিয়ে আৰু
হয় আৰু তাতে আনক সহায় কৰাটো মানে নিজৰে এটা মনটো ভাল লগা কাম
হয় হয় বহুতেই এই কামখিনি কৰি ভাল পায়
হয় তাৰ পৰা আমি এই ওচৰৰে বিদ্যালয় এখনত বানপানী শিবিৰো স্থাপন কৰিছোঁ
হয় মানে বানপীড়িত যিবোৰ এলেকা আছে এনেকোৱা জেগাতো
হয় অ আমাৰ আমাৰ এই ওচৰতে বিদ্যালয়ৰ কৰ্তৃপক্ষই আমাক সহায় আগবঢ়াইছে
হয়
কিন্তু বানপীড়িত সংখ্যা দিনক দিনৰ বাঢ়ি গৈ আছে
হয় হয় বৰ্তমান বতৰটো মানে বহুত বেছি বেয়া আমাৰ ফালেও আজি দেখিছোঁ ইমান বিজুলী ঢেৰকনি মাৰিছে আৰু বৰষুণো আনিছে
হয় অ তুমি এই নেটৱৰ্ক থকা অলপ জেগা এটালৈ যোৱাচোন অলপ নেটৱৰ্কৰ অসুবিধা পাইছো
দাদা ইয়াতে ফাইভ জি চলি আছে হয় শুনা পাইছে
অহ এতিয়া পাইছো অ বাকী তুমি কি কৰি আছা
এতিয়া মানে সেই পিছফালৰ পুখুৰীতটো আছে দাদা এজনে মই বৰশী টোপাই আছো আৰু মাছ পাইছো দেই ভাল ভাল মাছ মাছ আছে মানে জিৱৰা মাছ আ চোৱা
অ ঘৰৰে পুখুৰী নে
হেল্ল'
পুখুৰী ঘৰৰে নে
হয় হয় পুখুৰী ঘৰৰে মানে আৰু বাৰ মাহে পানী থাকে গতিকে ইয়াতে কিছুমান বনৰীয়া মাছ থাকি যায় তো সেই মাছখিনিয়ে কণী পাৰি পেলাই এতিয়া যথেষ্ট ডাঙৰ হৈছে আৰু তাকে আপোনালোকৰ পুখুৰী আছে নাই এনেকোৱা
আমাৰ পুখুৰী দুটা আছে
দুটা আছে অ হয় হয় এতিয়া নতুনকে মাছ দিয়াইছে নাই মানে এতিয়াতো মাছ জিওৱা ছিজন হয়
অ মাছে এই কেইদিনমানৰ আগত এটাত চাৰে তিনি কেজি দিছে আৰু এটা পাঁচ কেজি মাছ দিছো
হয় হয় হয়
এ দৰ দাম বোৰ বৰ বৃদ্ধি পাইছে অ মাছৰো
তাকে তাকে এতিয়া আৰু মাছৰ বুলিয়ে নহয় সকলো বস্তুৰে এতিয়া দৰ দাম বহুত বৃদ্ধি বৃদ্ধি পাই আছে
তাকে হে
এইখিনিতে এই বান বানপানীৰ সাহায্যৰ ক্ষেত্ৰত আমি এটা কাম কৰিব পাৰো বুজিছে
কোৱাচোন
মানে কি এতিয়া আমাৰ এতিয়া গাও অঞ্চলতে আজিকালি মানুহকে কি হয় অলপমান পুৰণা কাপোৰেই হওক বা কিবা কিবি সেইখিনি মানে মানুহে বহুতখিনি মানুহে পেলাই দিয়ে।
হয় অ'।
গতিকে আমি এনেকুৱা এটাত গোট লৈ পেলাই, মানে সেই যিখিনি কাপোৰ কাপোৰ মানুহে পুনৰ ব্যৱহাৰ কৰিব পাৰে, সেই তেনেকুৱা কাপোৰ-কানি অলপ কালেকছন কৰিব লাগিছিলে নেকি?
অ পৰা হয়। মই বৰ্তমান আমাৰ ওচৰৰ দুই-এখন গাঁৱত সেই ব্যৱস্থাটো কৰিছো
হয়।
যথেষ্ট খিনি মানুহে সহায়ো আগবঢ়াইছে। আজি আজিও তেনেকে প্ৰায় মানে পঞ্চাশ-ষাঠিজন মানুহৰ কাৰণে আমি কাপোৰ লৈ গৈছো।
হয়।
তাৰে আমি এতিয়া ত্ৰিশজনক বিলালোৱে আৰু বিশ পঁচিশ জনক দিব পৰাকে আছে আৰু কাপোৰ।
তাকে মানে অইনটো নহয়। একো নহয়। ঘৰ দুৱাৰ ভাঙি লৈ যায়। গোটেই বস্তুখিনি লৈ যায় ন। কাপোৰ-কানি সিহঁতৰ কাৰণে একো নাবাচেই।
হয়। অহ।
আৰু এই কাপোৰ-কানিৰ লগতে আমাৰ যিসকল অকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে, সিহঁতৰ কাৰণেও কিতাপ-পত্ৰ কেইখনমান নিয়া হলে, শিবিৰতে তেওঁলোকে মানে ৰাতিৰ সময়ছোৱাতটো এনেই থাকে ন।
হয়।
গতিকে ৰাতি সময়চোৱাত সিহঁতে পঢ়ি থাকিব। গতিকে মোৰ ফালৰ পৰা মই অলপমান বহি, পেন, কাগজ লৈ যাম বাৰু।
অ পৰা। পৰা। পাৰিব। পাৰিব। আৰু বিশেষকে কি আমাৰ চৰকাৰে সঁহাৰি আগবঢ়াইছে?
হয়।
এই কিতাপ যোনখিনি চৰকাৰী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলক কিতাপৰ প্ৰয়োজনীয়তাটো আমাৰ দ্বাৰাই চৰকাৰে পূৰণ কৰাই আছে।
হয় -হয়।
আমি এটা তথ্য গোটাই পেলাই চৰকাৰলৈ প্ৰেৰণ কৰো যে, ইমান খিনি কিতাপ লাগে। ইমান- ইমান শ্ৰেণীৰ ল'ৰা ছোৱালী -ছোৱালী ইমান আছে। চৰকাৰে সেইমতে আমাক, দিছে কিতাপ।
হয়
তাৰ উপৰিও খাদ্য-সামগ্ৰীৰ ওপৰতো চৰকাৰে আমাক আৰ্থিকভাৱে সহায় কৰিছে।
উম
কিন্তু আমি বিশেষকে এতিয়া চান্দাৰ জৰিয়তেই মানে সঁহাৰি প্ৰচেছটো চলাই আছো।
আচ্ছা
এ ইয়াৰ বেলেগ কিবা বিকল্প ব্যৱস্থা তোমাৰ মনলৈ আহে নেকি?
বিকল্প বুলি তেনেকুৱা কথা নাই। কিন্তু মানে মনলৈতো তেনেকে নাহে। কিন্তু এটা কাম কৰিব পাৰি যে বিদ্যালয়সমূহৰ কিছুমান কিতাপ ৰৈ যায়তো বা পুৰণা হৈছে। আকৌ পুনৰ ব্যৱহাৰযোগ্য নহয়। তেওঁলোকে কেতিয়াবা থৈ দিয়েতো। মই দেখা পাইছো। গতিকে তেনেকুৱা কিতাপ আমি সংগ্ৰহ কৰি পেলাই আমি ছাত্ৰ ছাত্ৰীসকলক দিব পাৰো
অ পৰা যায়। পৰা যায়।
আৰু এই খাদ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চিন্তা কৰিছে আপোনালোকে?
কি খাদ্যৰ?
হয়।
খাদ্যত আমি একেবাৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহহে দিয়াৰ ব্যৱস্থা কৰিছো। কাৰণ আমি আৰ্থিকভাৱে ইমান স্বাৱলম্বী নহয়। বা সবল নহয় ইমান। আমি দাইল দিও। প্ৰতিটো পৰিয়ালতে দাইল দিছো দুই কেজিকৈ। চাউল দিছো- দহ কেজিকৈ,
হয়।
তাৰপৰা নিমখ দিছোঁ আৰু মিঠাতেল দি আছোঁ।
হয় হয় হয়।
পাৰ, কিছুমান মানুহে আকৌ এনে দৰে দায়িত্ব লয় যে যে হ'ব তেন্তে মই চয়াবিনৰ ব্যয়ৱস্থাটো কৰি দিম চয়াবিন মই দিম।
হয়।
অ তেনেদৰে ব্যক্তিগতভাৱে সহায় কৰে কিন্তু আমি নিজাববীয়াকৈ দালি, নিমখ, আৰু মিঠাতেল আৰু চাউল।
হয়।
এইখিনি ব্যৱস্থা কৰি আছো।
ঠিকে আছে বাৰু মানে এতিয়া খাবলে দালি আৰু চাউল হৈ থাকিলেই এটা মানুহ পৰ্যাপ্ত হয় কিন্তু কিছুমানকিছু ক্ষেত্ৰত ল'ৰা ছোৱালীবিলকে সেইবোৰ খাব নিবিচাৰে বা অকল দালি ভাত খাই থাকিলে জানো মানে মানুহখিনি এতিয়া বানপীড়িত মানুহ। খিনি যথেষ্ট স্বাস্থ্যৰ ক্ষতিও হৈছেতো।
হয় হয়।
গতিকে সিহঁতে আকৌ বানপানী যেতিয়া আজৰি হব তেতিয়া আকৌ সিহঁত গাঁৱলৈ ঘূৰি যাব লাগিব কাম কৰিব লাগিব যদিহে মতা মানুহখিনি এতিয়াই যদি বিকাৰ গ্ৰস্ত হৈ পৰে তেতিয়াহলেটো কাম কৰিব নোৱাৰিব। গতিকে আমি পাৰিলে, ডিম বা আলু এনেকে আমি ব্যৱস্থা এটা কৰিব লাগিব মই পাতিম বাৰু আপোনাৰ লগত আপোনাৰ ঘৰত গ'লে কথা পাতিম।
ঠিক আছে পাতিবা মানে বৰ্তমান আৰু এটা আমাৰ ব্যৱস্থা। আছে কি আমি যোনখিনি বানপীড়িতৰ কাৰণে শিবিৰ স্থাপন কৰিছো। শিবিৰধ, যোনসমূহ ব্যক্তি আছে বা যোনসমূহ পৰিয়াল আছে তেওঁলোকৰ কাৰণে আমি, খোৱা বোৱা অলপ উন্নত ব্যৱস্থা কৰিছোঁ। কাৰণ পাচলি আমি একেলগতে কিনি আনি শিবিৰতে দি দিওঁ।
হয়।
আৰু শিবিৰতে এবাৰতে খাদ্য বনোৱা হয়। সকলো কাৰণে
হয়।
গতিকে পৰ্যাপ্ত পৰিমানে আতি যায়।
হয় হয়।
কিন্তু পাচলি সমূহ মানে আমি প্ৰতি ঘ পৰি প্ৰতি ঘৰতে পৃথক পৃথককৈ দিবলৈ গলে পাচলিয়ে আমাক নাটে।
সেইটোও হয় বাৰু সেইটোও হয়।
কিছুমানৰ পৰিয়ালত আপোনাৰ চাৰিজন সদস্য। চ কিছুমানৰ ছজন তাৰ কাৰণে আমাৰ অসুবিধা হয় পৃথক পৃথক কৰিবলৈ।
সেইটো হয় আমি তেনেকে এখন বিদ্যালয়ত যিমান খিনি মানুহ থাকে গোটেইখিনিলে যদি খাদ্যটো বনাব বাবে আমি কাৰাক ব্যৱস্থা আমিতো সদায় যাব নোৱাৰো ন। গতিকে আমি কিছুমান মুৰব্বীত, তেনেকৈ বাচি দি পেলাই আমি সেইখিনি কাম কৰিব পাৰোঁ বাৰু।
সৰু কৰো আমাৰ সংগঠনৰ কেইবা কেইজনো একদম সক্ৰিয় হৈ থাকে এইসমূহ কাৰ্যত যুৱ প্ৰজন্মইও। ডেকা ল'ৰা খিনিও যথেষ্ট সহায়ি আগবঢ়াইছে।
হয়, হয়। তাকে তেনেকুৱা কিছুমান আমি সহায় পালে ভাল লাগে বাৰু কামখিনি কৰি।
হয়, হয় নিশ্চয় ভাল লাগে। আৰু ঠিক আছে দিয়ক মই জনাম আপুনি পৰশিলৈ কাৰণে ওলাই থাকিব।
হয়, হয় ঠিক আছে তেতিয়া এ লগটো কেনেক খোল